হেল্ল'।
হেল্ল' অ কোৱা।
কি খবৰ?
ভালে তোমাৰ কেনেকুৱা?
অঁ আছো ভালে। বাকী পঢ়া পাতি কেনেকে চলি আছে কলেজ?
কলেজ বোৰ ঠিকে চলি আছে, ভালে চলি আছে মানে। এয়াতো অলপমান এক্সা শেষ হোৱা কাৰনে অলপমান ভেকেচন পাইছা আৰু চামাৰ ভিকেচন। ডেন জুলাই ন আগষ্ট মান লাগে খুলিব আৰু কলেজ। তেতি লাগে এনে ঘৰত আছো।
আহ। মোৰো এক্জাম শেষ হ'ল ৰবা মই এতিয়া তোৰ ভেকেশচনতে চলি আছে বাৰু।
কি কৰে আছে ভেকেচনত আজিকালি?
আজিকালি এনে ঘৰুৱা কাম বাকী নাই একো। টাইম বোৰ যাই থাকে এনেকেই। তুমি তোমাৰ তুমি তোমাৰ টাইম কেনেকে মেনেজ কৰা।
এ মোৰ কি মই ৰাতিপুৱা শুই পেলাই উঠো উঠি পেলাই চাহ টাহ খাই পেলাই নে বহি থাকো ফোনে চলাই থাকো। ভাত চাত খাওঁ ঘুমও। উঠো ঘুমাও উঠো ভাত খা খাও এতিয়া
তাৰপিছত এ ৰাতিপুৱা কেইটা উঠা?
ফিক্স নাই এ এতিয়া টো ভেকেছন হৈ আছে যেতিয়া চুকু খোলে তেতিয়া উঠো নহলে ফিক্স নাই।
অ ফিক্স টাইম নাই মানে তোমাৰ।
ফিক্স টাইম নাই কেতিয়াবা এঘাৰটাত কেতিয়াবা বাৰটাত কেতিয়াবা দহটাত।
অ কিছুমানে আৰু ক ন ৰাতিপুৱা জল্দি উঠিব লাগে। কেনে মই তোমাৰ মই সয়ে মই এনেকে পাঁচটা মানত উঠলো ৰবা।
পাঁচটা মানত। ইমান ৰাতিপুৱাই ইমান ৰাতপুৱাই উঠি কি কৰা?
পাঁচত উঠি কি কৰো অলপ ৱকিং কৰিব যাও। বাহিৰত তাৰপিছত ৱকিং চকিং এক ঘন্টামান কৰি আহি ছয়টাত আহোঁ ঘৰত। ঘৰত আহি অলপ এক্সাৰচাইজ টেক্সাৰচাইজ কৰি কিনে তাৰপিছত গা পা ধু। গা পা ধুই কিনে তাৰ পিছত ষ্টাডি কৰো আৰু সেনেকে তুমি ৰাতিপুৱা পঢ়া নে নাই?
কোৱা তেতিয়া পঢ়া হোৱাই নাই, তুমি কি পঢ়ি আছা আজিকালি?
মই এইটোৱে পঢ়া মানে কি আৰু কলেজৰ পঢ়া আৰু বেলেগ পঢ়া নাই একো নাই।
অহ ভালেই তেতিয়া
অ' বাকী তুমি ৰাতিত কেইটাত, কেইটাত ভাত খোৱা মানে
মোৰ মানে মোৰ ফিক্স টাইম নাথাকে একৰ মানে খোৱাৰো নাথাকে, উঠাৰো নাথাকে, খাৱাৰো নাথাকে, খাৱাৰ কেতিয়াবা আঠটাত কেতিয়াবা ন'টাত, কেতিয়াবা বাৰটাত, কেতিয়াবা দহটাত।
অহ। তোমাৰ তথাপিও টাইম মেনেজ হৈ যায়।
হৈ যায় মানে এনে বেছি কৰাটো একো নহয়, খালি ৰাতিপুৱা উঠো খাও এতিয়া নাই থাকে আৰু চব ডেইলি চেমিত কাম হয়, ফিক্স টাইম নাথাকে, কিমান বাজেত কি কৰিব লাগে ফিক্স নাই।
অ' মোৰটো টাইমে মেনেজ নহয় ৰবা এইটো কৰিলে সেইটো বাচি যায়, ইটো কৰিলে সিটো বাচি যায়, ধৰা মই এতিয়া তোমাৰ এটা এচাইণ্টমেন দিলে, এচাইণ্টমেন দিছে কলেজত, মই সেটো এচাইণ্টমেনটো কৰিব ললো অ' গধূলি ছয় টাৰ পৰা পৰা তোমাৰ নটা লৈকে তাৰ পিছত সেনেকে এচাইনমেন্টটো তাৰপিছত আকৌ কমপ্লিট নহয় তাৰপিছত ইফালে আকৌ পঢ়া নহয়েই, কলেজত যি দিয়ে সেইটো পঢ়া নহয়, তাৰপিছত লাগি যায় টোপনি, তাৰপিছত ভাত-চাত খাও, দহটা মানত চাৰে দহটা বাজি যায় কেতিয়াবা ভাত চাত খাই মেলি তাৰপিছত আৰু টোপনিয়ে ধৰে সেইকাৰণে আৰু তাৰ পিছত শুইে দিও, তাৰ পিছত পঢ়াও নহয় এচাইন্টমেন্টো কমপ্লিট নহয়, কেনেকে গুচি যায় টাইম কেইটা গমেই নাপাও।
উম, এতিয়া আজিকালি গমে নাপায় কেতিয়া টাইম গুচি যায়। মানে এতিয়া উঠিল। অলপ পিছত চালে গধূলি হৈ গ'ল।
অ' সেইটোৱেইটো কলেজত, কলেজত গ'লে আৰু টাইম যাবই নোখোজে।
উম' কলেজত যোৱা হ'লে তো টাইমটো একদম অতছে অতছে তে যাহেজ
উম, এক ঘণ্টাৰ ক্লাছ থাকে। একঘণ্টা। টো এক দিন নিচিনা লাগে।
দহ মিনিট যাৱাতো এক ঘণ্টা যাৱা নিচিনা লাগি যায়, মানে এ বহি আছো এক ঘন্টাৰ পৰা যোৱা নাই টাইম চালো, খালি দহ মিনিটেই গ'ল।
অ' তুমি কিবা টিপছ দিব খুজিবা নেকি টাইমক লৈ টাইম মেনেজমেন্টক লৈ কিনে মানে মই কেনেকে মোৰ টাইম কেইটা মেনেজ কৰিব পাৰো। তুমি যেনেকে কৰা তোমাৰ চব মিলিয়ে যায় তুমি টাইমত। একো নকৰাই তথাপিও মই আৰু যিমান টাইম মতে কৰিলে নিমিলেহে।
নাই মোৰ টাইম মেনেজ মোক সুধি লাভ নাই মোৰ মোৰ টাইম মানে একদম বিয়া হয়, তুমহৰাৰে ভাল ইচ আস্তা উঠা আমাৰ হাতত উঠ উঠাৰে টাইম নাই কিতা উঠো ফিক্স নাইতি জল্দি উঠো কেতিয়াবা দেৰি উঠো কেতিয়াবা পুৰা সন্ধিয়া লাগে ঘুমাই থাকো
আচ্ছা দিনত শুৱা নে নাই তুমি মানে এনেকে কিছুমান এ সন্ধিয়া শুই ন চাৰিটা তিনটা মানত তাৰপিছত আকৌ ছয়টাত উঠে
হয় যায় ট মাজে মাজে টাইম পাছ একো কৰে নাথাকিলে খুবেই যাম
আহ
তুমি কিমান বাজিন ভাত খাৱ তুমি অ তুমি
মই দহটা চাৰে দহটা বাজি যায় ৰাতি কেতিয়াবা দশটা হৈ যায় জল্দি হৈ পলে আৰু কেতিয়াবা চাৰে দশটাত
আৰে তেতিয়া তোমাৰে মত খাওৰ ও ফিক্স নাই
উ'।
উম'। তে বাকী
তোমাৰ মানে যেনে টাইমেচ অ কোৱা
কৈ লোৱা কৈ লোৱা।
থাকিছিল তেতিয়া কেনেকৈ কৰিছিল টাইম মেজমেণ্ট তুমি?
মই কলেজত থাকোন তে সেনেকে উঠিছিলো পাঁচ টা ত উঠো ৰাতিপুৱা উঠা ফিক্স মোৰ, পঁচাত উঠি তাৰ পিছত কলেজটো হয় মোৰ এনেও মোৰ ইভিনিংচিফ্ট ত মোৰ এটাৰ পৰা ক্লাছ হয় ষ্চাট। ত সেনেকে আকৌ পাঁচটাত উঠি কেনে অলপ কিতাপ চিতাপ পঢ নটালৈকে সেনেকে লাগি থাকো তাৰপিছত আৰু এক ঘন্টা নটাৰ পৰা দছটা ভালকে ধৰা এনেকে শুই কেনে উঠি মেলিয়ে গা পা ধুই ভাত তাত খাই তাৰ পিছত গুচি যাওঁ তাৰপিছত আমাৰ কলেজ খতম হয় এটাৰ পৰা ষ্টাৰ্ট হৈ কিনে খতম হয় আমাৰ আহ ধৰা ফাইভ পাঁচটা বজাত নলবা কেতিয়াবা চাৰিটা বজাত হৈ যায়। সেনেকে আহোতে আহোতে মোৰ হৈ যায় এতিয়া উম, এক ঘন্টামান লাগি যায় মোৰ তাৰ পৰা আহোতে কলেজৰ পৰা আহোতে তাৰ পিছত আকৌ আহ আহি ঘৰত আহি কিনে উম, আকৌ গা ধো ভাল নালাগে ন গৰম দিন এনে তাৰপিছত গা- তপা ধুই কেনে অলপ ৰেষ্ট টেষ্ট কৰি কিনে সাতটাৰ পৰা ম পঢ়িব ধলো সাতটাৰ পৰা নটালৈকে এনে অলপ ষ্টাডি কৰিলো কলেজত যি কৰে তাৰপিছত সেইটো উম, তাৰপিছত ভাত তাত খাই শুই দিওঁ আৰু সেইটোৱে।
ভলে মোৰো ইমান চেমে আছে মান
বাহিৰা কাম চাম কৰি আছা নেকি?
এতা মানে বিচাৰিছো মানে কৰি আছ মাজত এ এইটো মানে কাম চাম কৰা টাইম গুচি যায় মানে আগতে
উম, তুমি কামৰ লগত কলে তুমি তোমাৰ যেতিয়া কলেজ থাকে এতিয়াতো কামো থাকে কামতটো কেনেকে মেনেজ কৰা তুমি দুটাই কলেজ আৰু কাম? কেনেকে?
আৰু য কাম থাক ডিপেণ্ড কৰে মানে যেনেকে মাৰ কাম যেনেকা ৰাতিপান ৰাতিত কিমান শেষ হয় যেনে ৰাতিপুৱা লাগি যায় কাম শেষ খোৱা যায় ভাবি লোৱা পচঁটা মান বাজি পাচঁ মান ধৰিলে তেতিয়া ঘৰত আহোতে চাৰে পাঁচটা মান হৈ যায় চাৰে পাঁচ ত লাগে আহিল হাত চ খল ন কি থাক খায়ল খাৰ পিছত খাই যাও খজা পিছ ন এ বাৰ তা লাগে উঠি যওঁ আচত মোৰ ত কলেজত ইভনং আছিল ন ইভনং শিফ্ট ত মানে মোৰ ইভিনং চিফ্ট কৰে মোৰ কলেজ তাইমিইং এটা চাৰে এটা পৰা আছিল বাৰ ত লাগি উঠি যাই পেলাই কলেজ আহ গুচি যোৱাছো আ ইয়াৰ পিছত সন্ধিয়াত চম এইটো সন্ধিয়াত যম কলেজ চনেকা পাঁচটা চাৰে পাঁচটা লকে শেষ হ'ল। ইাৰ পিছত কাম থাকিলে কাম গুচি গল। চেম এতিয়া। চেটাৰডে চানডে অফ থাকিলে বেলেগ মানে চেটাৰডে যেনেকে অ অফিচ বন্ধ থাকিল তেতিয়া মানে যাৱা নহলে পুৰা ৰাতি পুৰা দিন ভৰ ঘূৰ তাৰপাছত এটাত উঠি পেলাই কলেজ যাই পেলাই ৰাতি আহি পেলাই আৰাম কৰিম ভাত চাত খাই পেলাই এইটোৱে তাৰপাছত
তুমিতো অকলে, অকলে থাকি আছা ন ৰুমত।
অ এটিয়াতো অকলে থাকি আছো মানে। ত' সেইটো মানে আগতে লগৰ বিলাক থাকাত মানে টাইম মেনেজমেন্ট অলপ ভাল আছিল চবে একেলগে কাম কৰি আছিল ইতাতো মানে অকেলে থকা হৈ আছিল। জানা
তুমি এতিয়া ভাতো বনাব লাগে, কলেজো যাব লাগে শুবও লাগে।
অ টাইম মেনেজমেণ্ট অকলে কৰা অলপমান এইটো টাফ হৈ যায় অলপমান।
উম, সেইটোৱে মই তোমাক চাই কিনে অবাস হৈছো দেই। তুমি কেনেকুৱা মিলোৱা মানে ইমান বস্তু তুমি টোপনি চোপনি নামাৰা নেকি?
মাৰো খালি মানে যিমান মাৰো চাৰি ঘন্টা, নে পাঁচ ঘন্টা ই-ইতিয়োৱে আৰু
পাঁচ ঘন্টা অকল শুৱা।
পাঁচ, ছয় ঘন্টাই ধৰা পাঁচ, ছয় ঘন্টামান শুৱ দিনত, কাম থাকিলে।
ঠিকেই আছে তুমি হাৰ্ড ৱৰ্কিং কৰি আছা মানে?
কৰি আছোঁ, কৰিবহে লাগি
উম। মোৰ বাকী সেনেকে ঠিকেই চলি আছে, খালি লাগিছে আৰু আগতে টাইম কেইটা একদম নোযোৱা যেন লাগিছে কাৰণ আগতে বেছি কাম নাছিল ন'। কালি ইস্কুলত যোৱা, আহা, ঘৰত ভাত, চাত খাই কেনে শুই যোৱা, এতিয়া এইফালে নিজৰ কামো থাকে, কলেজ থাকে, তাৰপিছত আৰু বাহিৰা বেলেগ, বেলেগ কাম এতিয়া টাইম কেনেকে গুচি যায় মানে গমেই নাপায় মানে কামত ব্যস্ত হৈ থাকিলে ন তুমি টাইমটো কেনেকে‌ গুচি যায় ক'বই নোৱাৰা, আৰু একদম বেৰজগাৰৰ নিচিনা থাকিলে টাইম এক মিনিটোয়ে এক ঘন্টা নিচিনা লাগিব‌ তোমাৰ।
উম, বুজিছোঁ।
টাইম বস্তুটো বহুত বেয়া দেই। আৰু এবাৰ তুমি সেইটো টাইমটো ৱেষ্ট কৰি দিলে, সেইটো টাইমটো আৰু ঘূৰাই নোপোৱা ন?
মানে টাইম হাতত নাথাকে কাৰো। একবাৰ গুচি গ'লে, গুচি গ'ল।
সেইটোৱে তাৰপিছত দিগদাৰ হৈ যায় মিলাব। আৰু মইতো সেনেকে মোৰ মানে প্ৰজেক্ট, টজেক্ট কমপ্লিট নাথাকে একদম লাষ্টলৈকে থৈ দিওঁ, লাষ্ট ডেটলৈকে পিছত কৰিম পিছত, কৰিম কৰি থৈ কেনে, তাৰ পিছত একেলগে একজামো পৰি যায় এইফালে প্ৰজেক্টটো ইনকমপ্লিট হৈ থাকে কেনেকে যে, মিলাও আৰু। সেইদিনা আৰু ৰাতি শুৱা, তোৱা নাই আৰু পুৰা ৰাতি বাৰ- টা, এটা, দুটা বাজি যায়।
চেইম মোৰো যে, প্ৰজেক্ট থাকা হয়, তেতিয়া মানে খোৱা নহয়, একো নহয় প্ৰজেক্ট কৰি থকা হয় যে, লাষ্টত লে, খোৱা নোহোৱাকে ডাইৰেক্ট কলেজ যোৱা হৈ যায়।
অ', সেইটো দিনটো কষ্ট হয়, বাৰু। ঠিক আছে
অ', দে হ'ব দে, দে, মই তোমাক পিছেত ফোন কৰিম। অ', দিয়া।